হেল্ল' কি কৰিছ?
অ।
গৰুজনীক পানী-চানী দি উঠিছোঁ। হুমহ
চাহ উম, টোৰ মাতটো বৰ কোমলকে আহে।
অঁ, অঁ, সৰুকে দিছোঁ দে মাথাটো বিষ যে
কিয় হৈছে?
এই গৰমটোৰ কাৰণে হৈছে দে। গৰম বেছি তাতে আজি দিনতে শান্তি নাই তেনেহলে ভাব চোন মোৰ কি গতি হৈছে
ক'তো থাকিয়ে শান্তি নালাগে।
আপ।
গৰমতে মই মানে সেই দুপৰীয়া সময়তে ঘৰ দুৱাৰ শাৰী মুচিলোঁ বুজিলি?
কিয়নো কৰ কিনো দৰকাৰণো এতিয়া কৰিবলে।
এ মই গম পালো আ সেই আকে গৰম সোমাই গ'ল মো মানে
উম, কৰিব নালাগিছিলে
কৰিলো আও এতিয়া একে মাথাটো তাৰপিছত ধপ- ধপ ধপ- ধপ -ধপ -ধপ -ধপ -ধপ এক কে বিষত
সেই পোৱালিটো দুখ পায়, তোৰ কথাটোত বাও বাদ দে বাউ পোৱালীটো দুখপাই ইমান গৰমত কিয়নো কৰ?
তাকে নকৰিলে নহয় সেইকাৰণে কৰিছোঁ আৰু মোৰ চকু কোট কোটাই থাকে এ ঘৰলে যাম আৰু দে, গৰম বন্ধত দুদিনমান থাকি আহিম।
কিয় একে বাৰে নাহ'?
একেবাৰে হেৰিত যাম আৱ ছেপ্তেম্বৰত যাম আক
হুম।
ছেপটেম্বৰ মানে ছেপ্টেম্বৰ এতিয়া ফাৰ্ষ্টতে নে কি?
অহ।
উম ডেটটো কেতিয়া আছিলে?
বাৰ।
বাৰ।
উম।
উম।
কি কৰি আছ তই এতিয়া?
মই গাতো ধুই আহিছোঁ।
উম।
গা ধুলি?
নাই ধুৱা। সন্ধিয়া হোৱা পিছত ধুম আৱ
শুৱা সময়ত গা ধুব লাগে আচলতে।
সেইটোৱে মানে সেই
শুৱা সময়ত যদি গাটো ধুই শুৱ বহুত শান্তি।
চ বুইছ।
উম। নাখাবি ডাইৰেক্ট ফ্ৰিজৰ পানী অকণ মিক্স কৰি লবি।
খাইছোয়ে মানে একে নোৱাৰো মই মানে নোৱাৰাই হৈছো বুজিছ গৰমটো সহ্য কৰিব। লে কুলাৰৰ বতাহো মোৰ গাত নালাগা হৈছে এতিয়া মানে।
সেই সেই পানী সানি সানি ল'বিচোন গাটোত বহুত ভাল লাগে তেতিয়া বতাহ ল'লে গাটোত পানী সানি লবি। তাৰপাছত সেই বতাহ লবি বহুত ভাল লাগে। মই আজি দুপৰীয়া তেনেকে আছো। বটল এটাত পানী আনি লৈছো গোটেই গাই- চাই সা
মই সেই ফ্ৰিজৰ ফ্ৰিজৰ বটলটো যে গাত এনেকে সানি সানি লওঁ এ।
অ।
উম, কি খালি আজি?
কি ভাতৰ লগত? ভাতৰ লগতে এ মগু দাইল তাৰপিছত লেচেৰা, আলু ভাজি
অ।
আৰু আৰু কি আছিলে? অ কলমৌ ভাজি
অ।
মানে খুব কলমৌকে কলমৌ বহুত কলমৌ খোৱা হৈছে আৰু। ভাল লাগে কিন্তু মোৰ এতিয়া ভাল লাগা হৈ থকা নাই আউ
হে-হে-হে উ
এনে মই বহুত ভাল পাইছিলোঁ কলমৌ কিন্তু এতিয়া মোৰ ভাল লাগা বস্তুৰ ভিতৰত নপৰে আউ।
মানে অত্যাধিক খালেও সেনেকুৱা হয় ন।
এ পাপাই ক'ৰ পৰা আনে জানো সদায় সদায়।
আমাৰ আমাৰ পথাৰ পৰা আনে চাগে দে।
হ'ব পাৰে। আমাৰ আমাৰ পথাৰতো আছে। বা আমাৰ পথাৰতো উম গোটাই ফুএ আবেলি আবেলি মানুহে কিন্তু আমাৰ পথাৰৰ পৰা পাপাই নানে চাগে।
আমাৰ পঠাৰৰ পৰা আনে, উম। মায়ো কেতিয়াবা ছিগি পেলাই দি পঠিয়াই নহয়।
উম ভাল কলমৌত বহুত কেলচিয়াম থাকে।
মোৰ মাক ক'বহে লাগিব দুডালমান ছিগি পেলাই দি পঠিয়াবলে।
অহ কবি।
অ সেইকেইটা দিন মই এতিয়া হয় কচু চচুও খাব নোৱাৰো মোৰ যে ই হেৰি এয়া কি উম খজতি হৈছিল। যে হয় সেইটো কাৰণে এই দুদিনৰ পা দুদিনমানৰ পৰাহে মই কলা কচু খা খাইছো হয়।
উম, মোৰ আকৌ ঢেকীয়া খাব মন গৈ আছে ঢেক কিয়াহে বজাৰত মানে দোকানত ওলাই, ইমান খিনি সময়ত ওলায়, কিন্তু
ঘিণ লাগে ক'ৰ পৰা নিজে বুটলি খাবি পায়।
নাই যে ইয়াত, আমাৰ ইয়াত নাপায়।
আমাৰ এই কিনি কিনিহে আনে।
আমাৰ এইখিনি সময়ত ওলাই, বজাৰত। মোৰ বোলো ক'ত থাকিম ক'ত নাথাকিম লাগিছে আৰু গৰমত।
উম উম, উম মাথাতো আকৌ অকণ বিষাই আহিছে ৰ হল
শুই থাক আৰু এতিয়া ন কৰিবি আৰু। কাত ভাত বনাবলে আছে নে?
ৰাতিলে জানো এতিয়া কি কৰো মায়ে বনাইনে
কবি আৰু গাটো বেয়া বুলি।
কি কৰিব টিভি চাই থাকিব নে কি?
উম। কৃষ্ণ বহু কৃষ্ণ দবা বজাইছে ঔ। বিষ্ণু, উম। মহি কি কৰিছে?
মা আছে, এই ছাগলী বান্ধী আছিলে।
অ', পূৰা সম্পূৰ্ণৰূপে সুস্থ হ'ল তেওঁ?
উম। সেইটো দিন ভালেই বাৰু।
উম, এইকেইদিন দে আকৌ তই নোৱা তই নোৱা ঘৰৰ কাৰণে তেওঁ জুচতে কৰি আছে আৰু মানে গম পালি? আকৌ আহিব।
উম মানে হেৰিটোও নাই নহয় মানে এ আমাৰ হলে যেনে যিটো সেইটো যে থাকে কেকনিৰ চন সেইটো মানে নাই মানে। এয়া মানে দেখোতে মানে দেখোতে ভাল লাগে আৰু মানে শান্তিত আছে নিচিনা।
অহ দে হেৰি ন তেজ চেজ উলাই সেইটো কম হেৰিত কচ ত'ৰ আছিল যে
উম।
বেয়াও লাগে। কিস্তি ক'ত আছে?
ঘৰলে গৈছে তাই।
থাকিবনে কি ঘৰত?
আজি ঘৰলে গৈছে, থাকিব বোলে।
ও বাপেক আক' যাব বোলে।
উম, যাবগৈ বোলে। কালি টিকেট কৰিবলৈ গৈছিলে
অ', আমাৰ-আমাৰ ইয়ালে ফোন মাৰিছিলেহ।
অ'। ইহু ক'ত গল?
মৰিগাঁও।
বিউটি বাৰ ঘৰত।
অ'।
থাকিব নেকি?
নাথাকে গুচি আহি আছে চাগে এতিয়া।
ভিন্দোৰ লগত গৈছে। অ।
আহিব।
উম। আজি দুপৰীয়া সময়ত বৰষুণ দিছিলে নেকি?
এই নাই দিয়া। তাত দিছে নেকি?
নাই বাইফালে বৰষুণ পৰি থাকেচোন বাৰ বাজে কালিও পৰিছ-
কিয় মৌচিন ৰাম হৈছে নি
তাকেহে মৌচিনে মোৰ নিচিনাই হৈছে কালিয়ে জেঠাই হত
আমাৰ যে ইয়াত বৰষুণ অকমান পাবলৈ নাইকিয়া হৈছে অ প্ৰভু। কেতিয়াবা এনেকুৱাও হয় যে তাতো দি থাকে ইয়াত নিদিয়ে।
নিদিয়ে অ এইকেইদনে হৈছে আমাৰো বাওলা বাৰিত দি থাকে পথাৰত। পথাৰত পৰি থাকে ঘৰত নপৰে। অ সেনাখন কিস্তিয়ে আকৌ ৰাতুখুড়ীযে গৈ পেলাই চাই আহিছে গৈ মানে সিহঁতে পথাৰতে গৰু পানী ফুৱাবলে গৈছিলে। তাৰপিছত সেইফালৰ পৰা বৰষুণ পৰি আছে যে সেতেগে চাই আহিছেগৈ বৰষুণ খিনি।
হয় এবাৰ আমাৰ সেই দুলীয়াজনৰ হৈছিলে কোৱাৰ্টাৰ হা আমাৰ কোৱাৰ্টাৰটোত পৰি থকা নাই। আমাৰ বিল্ডিং কেইটাত তাৰপিছত ইটো বিল্ডিঙৰ আধা আধা পা বৰষুনটো পৰিছিলে মোৰ এতিয়াও মনত আছে সেইটো দৃশ্য। মানে সৰু আছিলো ন তেতিয়া তাৰপিছত আমি মানে গো- টেইবিলাক চক আও, মানে আমাৰ এটা ফাইল এটা আছিলে মানে।
উম।
শ্বখ ন' শ্বখ
নিবা নিবি চ নিবা নিবি হেই নেকি ফাইল নেকি?
হা।
নিবা নিবি ফাইল নেকি?
নহয়।
অ।
কোন কোন জান মেধি যে
অ
সেয়া মেধিহঁতৰ ল'ৰা দুটা
এ সেইকেইটাৰ কথাই মানে সেনেকুৱা কেইটা সেইবিলাকৰ কথাই কৈছো সৰু সৰু মানে
সিহঁতঘৰ পেণ্টা পেটি বুলি কবি, নিবি নিবি কৈছ যে তাৰপিছত আকৌ আছিলে আৰু দুটামান সেইকেইটা হিন্দী আও
অ
সেইগেটা দিনে ভাল লাগিছিলে ঐ মো সেইগেইটা দিনলে আকৌ ঘূৰি যাবলৈ মন যায় দুলিয়াজান যা- জেগাখিনিলে মো আকৌ এবাৰ যাবলে বৰ মন আছিলে।
বৰ ধুনীয়া জেগা আছিলে মানে আও। গাৰ্ডেন তই গৈছিলি নহয় ন। অ তই গৈছিলি নহয় তোৰ যে একে চুলি গেডাল জোপুং মোংকে।
বান্দ এ তেতিয়া তই মানে সুব বান্দ টোপি পিন্ধ, তই আগতে বান্দ টোপি খুব পিন-
তেতিয়া ট্ৰেণ্ড আছিলে।
তই পিন্ধা যে আগতে সৰু বান্দৰ টুপি তাৰপিছত সেই মায়ে হেৰি মোৰ চুলিকিডাল পোনে মো তোৰ চুলি কেইডাল- তোৰ চুলি কেইডাল বোলে পোন হৈছিলে। তা তাতে সেইটোৰ কাৰণে। মোকো পিন্ধিবলৈ দিয়ে, মোৰো বোলে চুলি কেইডাল পোন হব। মই নিপিন্ধো। তাৰ পাছতহে বায়েকে জোৰ কৰি পিন্ধি আহিলোঁ আও। এ বহুত ভাল পালোঁ। ট্ৰেইনতে ৰাতি টোপনি গৈ আছিলোঁ। টুপিটো চুৰ হ'ল। খুব ভাল পাইছোঁ মই। হঁ।
ছিছ্ কটা, টুপিও চুৰ হয়।
অ' বান্দৰ টুপিটো, মানে ট্ৰেইনতে নাইকিয়া হৈ গ'ল।
এ নহয়। তেত- তেতিয়া মানে বান্দৰ টুপিটো আকৌ তে এতিয়া লাজ-চাজ কোনো নকৰে ন'। এতিয়াও বান্দৰ টুপি ওলাইছে। কিন্তু সেইটো মানে নিউ ষ্টাইলত ধুনীয়া - ধুনীয়া ডিজাইনৰ।
অ' এই নহয়, মোৰতো একেবাৰে কাকা- কাকাই আমা
আৰে সেইটোৱে। আগতো সেইটো টেন বুলি কোৱা নাই জানো? আগতে সেইবিলাকে
মই কিন্তু মই লাজ পাওঁ বহুত।
অ' তই আগৰ পৰাই তই অক- হেৰি আক', কাপোৰ-কানি ক্ষেত্ৰতো
উম, মই বহুত লাজ পাওঁ। মই গালি বান্দৰ টুপিটো পিন্ধাই দিছে ট্ৰেইনত। তাছত- তাৰছত একেবাৰে ৰাতি নাইকিয়া হৈ গ'ল নহয়, ৰাতিপুৱালে। সেইটো। ৰাতিপুৱালে কি মানে, মাজ ৰাতিয়ে নাইকিয়া হ'ল। মই খুব ভাল পাইছোঁ একদম।
দে, হ'ব দে। মই ভিতৰত যাওঁ হা। এন্ধাৰ লাগিলে যে, ধূপ-চাকি জ্বলাওঁগে। অ' হ'ব দে। হ'ব দে।
কাটি দে।